হেল্ল'!
হেল্ল'! আছোঁ আছোঁ, তোমাৰ কথা কোৱা?
অ', ভালে আছোঁ আৰু।
আচ্ছা, মই এনেই ৰুমটে আছোঁ।
বিচনাতে আছিলা। অ', ঘপককে বোলো মৰত পৰিলে।
তাকেহে।
তোমাৰ, এই কাম এটা আছিল মানে অ', এচাইনমেন্ট এছাইনমেণ্ট দি দিলে আমাক, অসমৰ কথা বিলাক পাত। মানে অসমৰ বিষয়ে লিখিব লাগে। ত, ত', বোলো তোৰ লগত অকমান, তোমাৰ লগত অকমান চৰ্চা কৰি লওঁ।
তাকে তাকে, ঠিকে আছে ঠিকে আছোঁ বাৰু। ইয়েছ।
তেনেহলে আৰম্ভ কৰোঁ।
অ', কৰা!
অ', প্ৰশ্ন কেইটামান দি আৰম্ভ কৰোঁ দেই।
ঠিক আছে, বাৰু সোধা?
তোমাক কি লাগে, অসমৰ বিশেষতা কি হয়?
অসমৰ বিশেষতা।
উম্।
আমাৰ বিশেষতা, আমাৰ লোক খিনিয়ে হ'ব। ইমান নানা ধৰণৰ লোক আছে, নানা জাতি-জনগোষ্ঠী।
হয় হয়। জাতি-জনগোষ্ঠী, অৱশ্যে বহুতেই আছে আমাৰ ইয়াত। ইমান আদিবাসী লোকো আছে, ধৰি লোৱা বড়ো, কাৰ্বি, তিৱা, আহোম, তাই আহোম।
উম্।
এইবোৰ, দাঁতিবোৰো আছে।
আৰু এনেকে কছাৰী, চুতিয়া, কোচমাচ, ডি মাছ।
অ', চাউলা মনত পৰি গ'ল।
চাহলৈ মনত পৰি গ'ল।
তাৰপিছে আৰু এনেকুৱা বেংগলী, বিহাৰী চব আছে ন আ মমাৰ ইয়াত।
চব আছে, চব তাকে, তাকে।
আৰু বাকী খোৱা চোৱা বিষয়ে কিবা কোৱা।
খোৱা চোৱা বিষয়ে ধৰা তুমি এতিয়া প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ হিচাপে খাদ্যতটো বনায় আৰু
উম।
এতিয়া, যেনেকে এনে আমাৰ যোনটো মেইন হেৰি হয় আমাৰ এইপিনৰ যটো ভাত আৰু
ভাত, হ একচোলি আমাৰ অসমে নহয় আমাৰ গোটেই নৰ্থ ইষ্টাৰ্ণ জেগাটো ভাতেই চলে ইয়াত।
উম, তাকে, তাকে গোটেই মানে ভাতৰে হেৰি হয় আৰু ক
এই উত্তৰ ভাৰতৰ তুলনা কৰিলে আমাৰ মানে ইয়াৰ জেগাত বৰষুণ বহুত দিয়ে হয়নে। আৰু বৰষুণ দিয়া মানে কি চাউলৰ খেতি ভাল হ'ব।
তাকে।
সেইটো কাৰণে ভাতটো বেছিকৈ চলে আমাৰ ইয়াত। কিন্তু উত্তৰৰ ফালেতো ইমান নাই বৰষুণ ত বহুত শুকান এৰিয়া ন জেগাটো, সেইটো কাৰণে আটা চটাই ইায়াত কৰে খেতি তাত বেছিকে।
অ', অ'।
এইবোৰ মইয়ো গ'ম পোৱা নাছিলো, পাছত মা দেউতাই শিকালে আৰু।
তাকে দেই পতককে আমাৰ চচিয়েল চাৰজনলৈ মনত পৰি গ'ল।
অ', সামাজিক বিজ্ঞান ন।
সামাজিক বিজ্ঞান।
হয় দেই গুৰু কেইজনো ভাল আছিলে আমাৰ।
উম, তাকে।
মাৰিছিল খালি বহুত।
উম।
নাচ চাচো আছে দেই আমাৰ ইয়াত বিভিন্ন। আৰু তোমাৰ ধৰি লোৱা নাচ গান এইবোৰটো
অ', অ' উম নাচ গান হয়।
াতলে একদম চা ফালমান আৰু পিছে কোচোন অসমৰ বিষয়ে কি জানা তুমি আৰু?
অসমৰ বিষয়ে এনে পুৰণি কথা যদি অকণমান ক'ব যাওঁ তেনেহ'লে অসমৰ অকমান হেৰিটো কথা ক'ব মানে
লাহেকে কোৱা লাহেকে কোৱা।
অ', অসমৰ যোনবোৰ মানে বিজনে উদ্যোগ ক্ষেত্ৰত যোনবোৰ হেৰি আছিলে তাত ইমান হেৰিতটো পোৱা নাই।
ব উম।
মানে ইমান ইমপেক্টফুল নহয়।
অ', সেইটোৱে উদ্যোগ
আমাৰ মানে যোনটো জিঅ' ব্যৱসায় ইয়াত ইমান মানে বঢ়াব লাগিছিলে, ব্যৱসায় ক্ষেত্ৰত বহুত পিছ পৰি আছে অসম। বাকী যদি আমি মেইন ভাৰতৰ লগত তুলনা কৰো।
ঠিকে ঠিকে। ত' আজিকালি বহুত কিবাকিবি ওলাইছে দেই, মানে আগৰ তুলনাত বহুত উন্নত হৈছে কিন্তু আমাৰ।
উম, হয়টো হয়টো হয়, মানে মেইন কাৰণ যি কাৰণে পিছ পৰি আছিল আমাৰ হেৰিটো জিঅগ্ৰাফীটো
অঁ' ঠিকে ঠিকে। হয় ইয়াত মানে ধৰি লোৱা তোমাৰ বাৰাক ভেলীয়ে চাই লোৱা, পাহাৰ পাহাৰীয়া জেগা তাতে ব্ৰহ্মপুত্ৰও আছিলে।
ইমান হেৰি সহজে মানে হেৰি খিনি বস্তু খিনি ইপিন সিপিন কৰিব দিগদাৰ হয় অকমান। লাহে লাহে হৈ আছে উন্নতিৰ লগতে।
সেইটোৱে, মানে এতিয়া ভাৰতৰ নাই সেয়াই আৰু চাইছে এতিয়া, এতিয়া আগবাঢ়িছে।
উম, তাকে।
আৰু তাৰপিছ, তাৰপিছে আমাৰ দাইভাৰ্চটো হয় বাৰু আমাৰ গোটেই অসমখন।
উম, উম, তাই ডাইভাৰ্চিটিটো আছে। ডাইভাৰ্চিটি বহুতেই আছে, নোহোৱা নহয়!
তো বাৰু আমাৰ মানৱতাটো ইমান ভাল নহ'লেও অকমান হলেও আছে কিন্তু। খালি আজিকালি বহুত অ' মানৱতাতো শেষ হৈছে কিন্তু আমাৰ ইয়াত!
উম।
কম্পেয়াৰড টু মানে আদাৰ নৰ্থ ইষ্টান বেলেগ সেইগেইটক চালে।
অঁ অঁ' এ সময়ৰ লগত সলনি হয়ে আৰু টো আৰু প্ৰাকৃতিক কথা।
ঠিকেই! ঠিকেই!
আছে, অসমৰ বিষয়ে মানে কব গলে
ইয়াত হেৰি ক্ষেত্ৰত এই নে হেৰি আমাৰ
হয়!
অসমত প্ৰায় বহুতে আছে বাকী হেৰিয়াৰ তুলনাত মানে এজ এ ষ্টেট কব গলে, এটাহে এখন হেৰি
এইটোৱে মাত্ৰ মা বেছিভাগ মানুহে খালী কাজিৰঙাৰ বিষয়ে জানে? কাজিৰঙা আৰু মানস!
মানস, কাৰ্য হয়।
সেইটো সেইটো বিষয়ে জানে, কিন্তু, আৰু আছে ধৰি লোৱা তোমাৰ পবিতৰা হৈ গ'ল, অৰাং হৈ গ'ল ডিব্ৰু চাইখোৱা সেইটোও আছে, অহ সেইটোৱে। বহুত মানুহে গম নাপায়, কিন্তু আমাৰ অস অসমৰ বহুতে গম নাপায় এইটো, সেইটো কাৰণে মানে ইমান উন্নত হোৱা নাই এই খিনি জেগা!
উম।
চল চাই হ'লে মানে অকমান ভাল আছিলে।
এতিয়া, কি কৰিবা এতিয়া? যি আছে সেয়া আছে আৰু এতিয়া, আমি তাত ইমানকে এটা হেৰি কৰিব নোৱাৰো আৰু।
হয়, হয়। কিন্তু সেই কথা হয় দেই, বেলেগক কোৱা আগত নিজে কিবা এটা কৰিব লাগে।
হয়, হয়, তাকে।
ধৰা এতিয়া আমাৰ আগৰে চহৰখন চাই লোৱা, মানুহতে ইমান লেতেৰা কৰে ন'। ত' সেইটো কাৰণে এতি চাব লাগে অকণমান।
হয়, হয়। মানুহক সলনি কৰাৰ আগতে আমি প্ৰথমতে নিজক সলনি কৰিবলৈ চাব লাগে।
উম,
হয়, হয়, তাকে।
নিদে দা
উম, উম, তাকে, হয়।
তই যে
আছে তুমি কেতিয়াবা লাও পানী খাই পাইছা?
কি আছে কিন্তু খোৱা নাই। এতিয়াল তাকেহে।
অ'।
এইটো কয়। লোকে কি বুলি কয়? আমাক ওচৰত এইটোৰ
অ', আচ্ছা, আমাৰ আমাৰ ঘৰত আহিবা কেতিয়াবা, আমাৰ ঘৰত চাই থাকেই।
লাও পানী। ঠিকেই, ঠিকেই এইবোৰো আছে।
চুলাই হয়। আছে তোমাৰ মন পচন্দ জনগোষ্ঠী আৰু মানে
কি কোৱা? কি কোৱা?
তোমাৰ মন পচন্দ জনগোষ্ঠী আৰু এনেকে খাদ্য কি আৰু?
মন পস্ত মন পচন্দ জনগোষ্ঠীয়ে খাদ্য।
অ', হয়।
তোমাৰ মানিপুৰী জানা, মানিপুৰী মেইটেবোৰ যে মাণিপুৰৰ মেইট মেইট এই চিঞ্জুটো, চিঞ্জু চিনি পোৱা নে নোপোৱা?
উম, ইমান ভালকে চিনি নাপাওঁ বাৰু।
চিঞ্জোটো তোমাৰ একেবাৰে চিম্পল একেবাৰে চিম্পল হয়, ইহঁতৰ যেনিবা তোমাৰ আহ, কি বুলি কম শাস্ত্ৰীয় খাদ্য নহয়, কিন্তু তেনেকে বনাই সিহঁতক ভাল লাগে, মানে ধৰিলওক তোমাক এইটো বনাই তোমাৰ হা আমাৰ নৰ্থ ইষ্ট্ৰান শুনিছা চাগে তুমি? মিমি বুলি হয়নে? অ', সেইবোৰ দি তাৰপিছত তোমাৰ অ' নিমখীয়া বস্তু কিবা এড কৰে মানে তাত দিয়ে আৰু মচলা পাতি। আৰু মেইন তোমাৰ যিটো হয়, সেইটো তোমাৰ দিয়ে এই আ কি বুলি কয় তোমাৰ যে পাত কেইটা বন্ধাকবি পাত। বন্ধা কবি পাতটো আমি যেনেকে ৰুটি যে লৈ পেলাই ভাজি যে সোমাই পেলাই যে খাওঁ। এ সেনেকে খায় সেইটো এ সেনেকে খায় সেনেকে বন্ধাকবি পাত দি মুঠি মাৰি পেলাই খায় আৰু এইটো বহুত সাধাৰণ কিন্তু মজা লাগে খাই পেলাই।
আচ্ছা।
আৰু আৰু পিছে তোমাৰ কি হয়?
মোৰতো গাহৰি আঞ্জা।
গাহৰি আঞ্জা।
এইটো গাহৰি আন যায় একদম।
হয় নেকি আৰু তোমাৰ আঁহ ধৰি লোৱা কাৰ্বি কাৰ্বি টাইপৰ ভাল লাগে নে বড়ো মানে বহুত জেগাত বেলেগ ধৰণৰ বনাই ন' সেইটো কাৰণে।
নাই এনেকে মানে মোৰ বহুতো এনেকে বড়ো লগৰ আছে মানে সিহঁতৰ হাত ঘৰৰে খোৱা আৰু।
হয়, নেকি বড়ো?
হয়, বড়ো বড়ো সেই কাৰ্বি হেৰিটো মানে এতিয়ালৈকে খাই চোৱা নাই মই।
আহ আচ্ছা হয়, নেকি? মোৰ বাৰু লগৰ এজন আছে। এদিন উলাবা খুৱাই দিম তোমাক সেইটো। কাৰ্বিটো বহুত ভাল লাগে খালে ইমান মছলাও এড নকৰে। বহুত সাধাৰণকৈ বনায় আৰু খায়ো ভাল লাগে।
অ', অ'।
বুজিছা?
তাকে তাকে।
আৰু পিছে এই তুমি
বিজি আছিলা নেকি অকনমান? ব্যস্ত হৈ আছিলা নেকি? ব্যস্ত আছিলো অকমান আগত। অ', ঠিক আছে তেন্তে এতিয়া মইও মই এতিয়া লিখোগে আৰু মইও তুমি যিটো কথা অকমান তাৰ পৰা ইনচপ্ৰিয়েচন পালো অকমান।
তাকে তাকে হ'ব দিয়া ঠিকে আছে। শুভৰাত্ৰি।